হেল্ল'! অ এহ, এই আছো এইফালে ইণ্টাৰ্নশ্বিপত আহিছো। তুমি?
আ আচ্ছা মই আহি আছোঁ। পোৱাহি নাই মানে, তুমি পালাগৈ?
অ, ' অ' মই পালোঁহি। অকমান আগতে পালোঁহি।
আচ্ছা, আচ্ছা তুমি এই কৰি আছ?
অ তুমি ক'ত কৰি আছা?
ময়ো ইয়াতে কৰি আছো।
অ আচ্ছা তোমালোকৰ কেতিয়া হ'ব? মানে কোনটো টপিক?
আমাৰ এইয়া টাটা ক্ৰেচন ইন পাইথন।
অ আ আমাৰতো একে ছেম হয়টো মোৰ ছেম হয়। টাটা ক্ৰেচনে হয়।
অ ভাই বেলেগ বেলেগ গ্ৰুপত নেকি তেনেহ'লে।
জানো! মই নেদেখো কিন্তু দেই মই। তোমাক নেদেখোৱে বোলো ক্লাছত চুন।
আমি আমি আমি লাষ্ট ত ফালে বহোঁ যে।
অ আচ্ছা নাহ চাগে বেছিকে ন?
অ ইমান নেযাওঁ মানে, যাওঁ মানে এতেন্দেন্স লাগে ন।
অ আচ্ছা আচ্ছা। নাই নাই আহিবা আহিবা তেতিয়াহে, নহ'লে
আ, হা। হা। অয়িত' মানে আহি-আহিব লাগিব নহ'লে পেৰাডছ নহ'লে আক-আকৌ এক্সটেণ্ড কৰি দিব বুলি ইন্টাৰস্বিপটো।
অ' এক্সটেণ্ড কৰি দিব সেইকাৰণে মই ৰেগুলাৰ আহি আছোঁ।
আচ্ছা ভালেই কৰিছা দিয়া।
অ'।
অ' মানে আৰু খবৰ খতি ভাল? ভালেই আৰু দিয়া। বাকী গৰম মাহত ফুৰিব যোৱা নাই ক'তো?
অ' ফুৰিব যাম, প্লেনিং বনাই আছোঁ হে। এইফালে ন' অ' এইফাল মেঘালয়ৰ ফালে যাম আৰু শ্বিলং পাৰ হৈ ফালে, মেঘালয়া ফুৰি আহিম বোলো অকল। আ, অ' লগৰবিলাকৰ লগতে, ফ্ৰেন্স ট্ৰিপ আৰু। তেনেকে, তুমি ক'ত তোমা ক'বাত যাবা নে নাই?
অ' মই তেনেকে যোৱা প্লেন নাই, চাও লগৰবিলাকৰ লগত পাৰিলে ক'বাত যাওঁ।
অ' মই সেই লগৰবিলাকৰ লগতে ট্ৰিপটো প্লেন কৰিছোঁ আৰু কি বা হয়।
অ' এ, আমাৰ লগৰবিলাকে লাষ্ট কেনচেল কৰি দিয়ে যে। হেল্ল'।
হে, আমাৰ বাৰু আমাৰ লগৰখিনি ওলাই বাৰু।
ওলাই মানে বিছটা মান ওলাই, লাষ্টত পাঁচটা যায়। তেনেকুৱাই হয় নি
আমি আমি দচটামান আছোঁ আৰু লগৰ।
অ'।
তাকেই, আমিও ৰিচেণ্ট ফুৰি আহিছোঁ বাৰু।
খানাখা খাবলে। আমাৰ খানা এটা
অ' বনাব লাগিছিলে, গোটেইখিনিকে কৈ পেলাই ন'? লগৰখিনি ভাল লাগিব। অ' তাকৌ, ই বি, সি বিজি আৰু আজিকালি পাত্তাই নিদিয়ে।
চয় চয়ন্ত নাযায় আজিকালি বিয়া পাতি।
অ' সিতো একেবা সৰু কালতে বিয়া পাতিলে আৰু।
তাকেইতো বিয়া, বিয়া চিয়া পাতি নাযায়ে এতিয়া।
অ' তাকে, মানজিতো তেনেকুৱা আৰু। নাই, সিও বিয়া চিয়া পাতি ল'ব নেকি। ঠিক নাই সিহঁতো বিয়া চিয়াই পাতিয়ে ল'ব নেকি। সিও।
তাকে মঞ্জিতেও ঠিক নাই, মঞ্জিতা ছয়ভাগৰ একেলগে থাকে।
তা আৰু মানে ৰিক্স ল'ব নোৱাৰি আৰু কেতিয়া বিয়া আছে পাতি দিয়ে।
অ' ঠিক নাই মানে কেতিয়া বিয়া হৈ যায়।
সেইটোৱেইতো।
তুমি প্লেন বনাইছা নেকি বিয়া চিয়া পাতাৰ?
হা, হা?
তুমি বিয়া পতাৰ প্লেন বনাইছা নেকি আকৌ?
অ' তেনেকে বনোৱা নাই বাৰুতে। চঞ্জিপে বনাই আছে নেকি মানে? ছোৱালী-টোৱালি, ছোৱালী-টোৱলি, অ' ছোৱালী-টোৱালী চাই আছে সি।
নাই নাই, ইমান সোনকালে বিয়া-চিয়া নাপাতিবা, অকমান হ'ব দিয়া মানে বয়সটো। তাৰ পিছত এইবিলাক কথা চিন্তা কৰিবা।
তাকেতো আমিতো ভাবোৱে স্বাধীনতাভাৱে
অ' ভাল ছোৱালী এজনী চাবা ধুনীয়াকে। তাৰপিছত এইবিলাক সংসাৰ-সংসাৰ পাতাৰ হেৰি কৰিবা আৰু।
আতছা। বাকী, তোমাৰ ক্ৰিছ আছিল নাই?
হা?
তুমি চাইচানে নাই?
নাই নাই, মোৰ এইবিলাকত নাই। মই মানে এইবিলাকত, অ' এতিয়া মানে কেৰিয়াৰ ফকাচ কৰিছোঁ ডাইৰেক্ট, সেইবিলাক মানে সেইটোত মানে সেইবিলাকত সোমাই ললে পিছত কেৰিয়াৰটো বৰবাদ হৈ যায় ন।
অ'।
তোমাৰ আছেনে নাই? তুমি চাইছা নে নাই ছোৱালী?
মোৰনো কিনো, আজি আছো কাইলে নাই।
আচ্ছা, ছোৱালী চাইছা মানে ন।
চাই থৈছো বাৰু তে, পিছলে কি হয় ঠিক নাই, পিছ বাৰু পিছলে
অ হয় বাৰু, নাই নাই নাই, ভালকে চালেটো ভালেই।
উম' বেছি-বেছিকে কৈ দিলে সেইটো বেয়া হৈ যায় আৰু, বেয়ালৈ লৈ যাব নালাগে আৰু।
সেই পিছত নাপাবও পাৰো ন, ছোৱালী-টোৱালী।
অ' তাৰপিছত আকৌ নহলে এৰেঞ্জ মেৰেজ কৰিব লাগিব আকৌ।
এ, সেইটোয়ে কথা মেন প্ৰব্লেম।
অ', নাই নাই। তাকে
বাকী তোমাৰ একজাম কেনেকুৱা হ'ল?
মোৰ একজাম ভালেই গ'ল, অ খালা ন? অ'। কি খালা আজি?
আজি জানো কি খালোঁ পাহৰি থাকিলোঁ, ভাত খালো। মাছ, ভাত।
মাছ, ভাত খাই আহিছা। বাহ অ' মইয়ো সেই ভাত খাই আহিছো বাৰু। দালি, ভাত
আচ্ছা, এতিয়া চাহ খাব লাগিব।
হা, হা?
এতিয়া আকৌ চাহ খাব লাগিব।
অ', অ'। এতিয়া অকমান পিছত চাহ খাব লাগিব আৰু। তাকে চাহ-তাহ এইবিলাক খাই খাই অ', সি খোৱাব লাগে বাৰু, জানো কি কৰে। সি আকৌ পায় ছোৱালী পালে গুচি যায় নহয়।
অ' ঠিক নাই, বোটানী গুচি যায় মাজে মাজে।
অ' বটানীৰ ফালে গুচি যায়, বটানীৰ ধান্দাটো বেছি হৈছে অকমান।
ফিজিক্সটো লৈ পেলাই বুটানী পঢ়া বুটানী পঢ়িম বুলি ভাবি আছে নেকি সি।
অঁ, ঠিক নাই বটনিত ধান্দা মাৰি আছে।
উম সেইটোৱে, নাই নাই এইবিলাক একো বেছিকে চাহ তাহ খাব নালাগে বাৰু গেছ হয় ন।
অঁ সেইটো হয়, এই বিলাক মানে ফাষ্ট ফুড খাবই নালাগে বেছি চিংৰা তিংৰা।
অঁ অঁ, সেই চিংৰা তিংৰা খাই গেছ গেছ হৈ যায় ন পেটৰ বিষ হব কিবা হব।
তাতে এনেই ইমান গৰম।
খনত এইবিলাক বেমাৰে ধৰিলে বেছি দিগদাৰহে।
উম সেইটোৱেটো কথা।
অঁ তোমাৰ বেমাৰ চেমাৰ হৈছে নেকি আকৌ, তুমি বেছিকে খোৱা নহয় এইবোৰ।
নাই নাই আজিকালি মই কমাই দিলো এইবিলাক।
অঁ তুমি আকৌ বেছিকে খোৱা নহয় ৰল চল সেইবোৰ।
চব চব
অঁ হা দাইক কক খোৱা নেকি আজিকালি কক অঁ, দাইক ক'কটো বাৰু ঠিকেই। তাকে
প্ৰব্লেম দি আছে চুগাৰ নাই ন।
অঁ আচ্ছা সেইটো কাৰণে ভাল বাৰু। তেনেকা হলে বাকী বাকী কলল্ড্ৰিং বিলাকৰ বহুত হেৰি থাকেতো চুগ চুগাৰ থাকে, মইতো ভালেই নাপাওঁ এইবিলাক খাবলে।
কলল্ড্ৰিং খাবই নালাগে।
অঁ, খাবই নালাগে বহুত বহুত পৰিমাণে চুগাৰ চুগ চুগাৰ দি পেলাই মিঠা বনাই। থৈ দিয়ে, বেলেগ একোৱে নাই সেইটোৱে।
মই নাখাওঁয়ে বাৰু কলল্ড্ৰিং বহুদিন হল নোখোৱা।
অ নাই খাবই নালাগে এইবিলাক, এৰিয়ে দিব লাগে। এ সৰু পোৱালী বিলাকো খাই ন আজিকালি বেছিকে এইবোৰ সেইকাৰণে পেটৰ বিষ হব, কিবা হব বেমাৰ।
সেইটোৱে
সেই নাই কমাব লাগে এইবিলাক খোৱা, মাক বাপেক কে টো চাব লাগে, পোৱালিবিলাক খাই ন বহুত।
অঁ, সেইটোয়েটো কথা।
উমহ উম বেমাৰ হয়।
বাকী তুমি কত আছা এতিয়া?
মই হেৰিতে আছো ক্লাছৰ বাহিৰত মানে ক্লাছতে আছো। অহা নাই মানে ছাৰ, এই অহা নাই। তুমি ক্লাছতে আছা নেকি? অ তুমি পাইছাহে নহ পোৱা নাই।
উম ৰাস্তাটো বৰ বেয়া কৰিলে, আহিব দিগদাৰ হৈছে।
অ ৰাস্তাটো বেয়া তাতে, তাতে বনাই আছে ন আৰু বেয়া হৈছে।
অঁ ভিতৰি ভিতৰি
অঁ
উম দিগদাৰ হৈ গৈছে আহা যোৱা। কৰিবলৈ ইমান ধূলি, উম সেইটোৱে, অঁ তাকে হিন্দীত আহি। ত, কথা পাতি থাকা হয় ন আজিকালি।
অ' সেইটোয়।
অ' সেইটোৱে তাকে, বাকী মাহঁতৰ ঠিকে আছে?
ভালে ভালে, তোমালোকৰ ভাল?
অ' ভালে ভালে এতিয়া আছো এতিয়া, মাজতে বেমাৰ হৈছিলে বাৰু অকমান পাপাৰ। এতিয়া ঠিকে আছে বাৰু।
আচ্ছা মোৰ দেউতাও মাজতে বেমাৰ হৈছে হাৰ্ট প্ৰব্লেম দেখাই আহিলে এতিয়া ভাল।
অ' হাৰ্টৰ প্ৰব্লেম এতিয়া ভাল পাইছে নে নাই?
আজিকালি তোমাৰ ডাঙৰ। প্ৰ্ হাৰটা বলে ভ ব
হা হা? অ তাকে বহুত ধ এই পিলাক নইজ পলিউচন কিবা কিবি এইবিলাক হয় ন?
সেইটোৱে।
অঁ। অ' এই চুগাৰ থাকিলেতো আৰু মেইনটেইন কৰিব লাগে, অ' সেইটোৱে। হে আজিকালি চবৰে চুগাৰ।
অ' মানে তোমাৰ, তোমাৰ মানে বয়সস্থ মানুহ আজিকালি হয়ে আৰু।
অ' সেইটোৱে। হয়য়ে বাৰু উপায় নাই, তে চম্ভালি খাোৱা বোৱা কৰিলে হ'ল আৰু।
সেইটোৱেই নহলে উপাই নাই। সেইকাৰণে কিবা- কিবি। অ' তুমিও জিম চিম কৰি থাকিবা, নহলে তোমাৰো বেমাৰ পাই যাব। িবজ কৰি থিব
নাই নাই, মই জিমৰ জিমত যাওঁ বাৰু হ'ল বাৰু এমাহ মান।
অ' গৈ থাকিবা।
অ' জিমত যাও ভালকে মানে খোৱা বোৱাতো কৰো বাৰু এইকেইদিন মই অকণ চম্ভালিছে নহলে। ফাছপৰ্ট খোৱা হয় ন বহুত।
এ ওচৰ ল' এটা চিৰি আছেহুত ওচৰ'ৰা এটা বহুত চিৰি আছে
অ' এই বদমাছ ন ল'ৰাবোৰ আজিকালি।
এ' একদম এই ভূটানী লৰাটো ভূটানী দিবা পতৰ। শ চ অ এই শেউজে কল চ্থপধছে
অ' বেছি কৰে আজিকালি।
উম, সেইটোৱেই আৰু।
অ ওলাই গ'ল তেওঁ বকিিল যে লাই গ'ল মুবা
এই এইবিলাকে ছোৱালী ধান্দাত পৰিলে তেনেকুৱাই হয়।
অ সেইটোৱে ওলাই গ'ল বকিলো যে তাক, আকৌ আহিছে।
অ' ওলাই গলে এ' তেনেকুৱা এইবিলাক বদমাছ বেছি লগ হ'ব নালাগে এইবিলাকৰ লগত।
একদম অশান্তি কৰি দিয়ে।
অ' ভাল বন্ধু বনাব লাগে সেইকাৰণে অ'।
অ দিয়া দিয়া ঠিক আছে দিয়া ন, মই ক্লাছ কৰো দিয়া। বাই বাই।